কৈছে ইনকাম মইহে কৰি দিছো এতিয়া মইহে পাওঁ, শুনিছনে? মই শুনি আছো।
অ' অ' মই এতিয়াহে শুনিছো।
কৈছে ইনকাম মই লগাই, অ' মই বোলো মুনু দাদাক লগাই দে সেই পাব বোলো। এইবোৰ দিয়াতকে এই ফটো দিয়াতকে এইবোৰতে লাভ আছে, এইটোতে কৰি থাকিলে ধেই হ'ব।
এতিয়া সেই ফোনত আৰু মোক গ্ৰুপ ফটো ভৰাই দিয়া নাই।
অ' নাই দিয়া নেকি, জানো মুনুকহে ভৰাই থৈছে।
অ মোক নাই দিয়া, আকৌ মই তেতিয়া সেই বেলেগ কাবাৰ নম্বৰটো কেতিয়াবা
এই লোকক নিদিবি, লোকক আমাৰ ঘৰ লোকৰ ফটো লোকৰহে ইনকাম হব।
নহয় নহয় লোকক আমাৰ ঘৰৰ কেইটাক বেলেগক একো নহয় সেই বেলেগ ল'ৰা কাৰোবাক মাৰিলোঁ, ইনকামটো লোকৰ সেইটোৱে হ'ব নেকি।
অঁ টো ন কা কেলৈ এইটো এপচটো থাকিব লাগিব তেতিয়াহে হ'ব।
সেইটোৱে কৈছোঁ এপছ থকা বটো লগৰ লোৱা।
এতিয়া আমাৰ ঘৰৰ কেইটাৰ লগতে পাতি থাকিলে হৈ যাব, বেলেগ এতিয়া হৈ চবৰ লগত আমাৰ নাপা ল'ৰাহে জানো নাজানো মোৰ ভাগৰ মই কলৈকো মাৰিবও নাজানো। মূৰলৈ এতিয়া তহঁতে মাৰিলে মই ৰিচিভ কৰিবহে জানিম, বাকী একো নাজানো।
কিবা হব?
এতিয়া জানো এতিয়া সৰুকে চাই আছে মোলৈ মাৰি দিলেও হব এইবাৰ।
অ মাৰ জিমিৰ লগত জিমি কিবা হেৰি হৈ আছে মাত অঁ কিলিয়াৰ হোৱা নাই মাতটো কিলিয়াৰ হোৱা নাই বুলি কলে। তাকে এতিয়া গৈ পিনে কিবা কিবি বনাবি নে নবনাও।
নবনাও নাখাও, মই এহেটা ভাত খাই আহিলো অথনি।
উম।
এতিয়া সিহঁতি এটাতে খাবগৈ লোৱাই খোৱাগৈ নাই নহয়।
তাত এতিয়া ডাঙকে পাতিছে একদম বিয়া পতাটো। বিয়া পতা আগতে ডাঙৰকে পাতিছে, অ।
ইমান ধুনীয়া ল'ৰা হালোও, ডাঙৰ পিতেককে চাবি নে সৰু পিতেককে চাবি। ইমান ধুনীয়া কথা বত দুইটা বিয়া পতা এটা দুলীয়াজত চাকৰি কৰে, সৰুটো ডাঙৰটো ইয়াত ব্যৱসায় এই মিলন নগৰৰ ছোৱালী, এইজনী দুলীয়াজনৰ ছোৱালী। কথা বতৰাবোৰ ধুনীয়া, পানী বটলৰ খাব ছোৱালী নাই, ল'ৰা দুটা।
অঁ। অ, ' কি কম বুলি ভাব তই এতিয়া শুক্ৰবাৰলেকে থাকিবি নেকি তাত।
শুকুৰবাৰে আহিম বুলি কৈছে ইহঁতি।
অঁ অ‌ অ।
শুক্ৰবাৰে।
মোৰ দাঁতটো শুৱাব ইয়াৰ পুৰহিলৈ পৰীক্ষা নাই মই তেতিয়া দাঁতটো শুৰাই পেলাবলৈ লাগিব।
কাইলে কি আছে বা ল'ৰাঅ?
হেই যজ্ঞাফি আছে। পূৰহিলৈ হিষ্টৰী আছে, এইয়া হিছ
অঁ, খাবলৈ পঠাব লাগিছিলে আক, নটা বাজিলেই চোন।
খাই আহক দে তাকে কৈছো।
উম, এ লগৰ লোৰাটো যাব নে কি?
খাপ পাই হে বোলো, চব খাইছে।
কোনে?
সহটি।
অ'।
বুজ স বুজি এ গ'ল, গ'ল এবাৰ গ'ল আকৌ এতিয়া আকৌ যাব। মাকও খাব কাৰণে মই বোলো মই নখাও দেই। মাতিছে আমি নাখাও মই নোৱাৰো খাবলে। অ' ল'ৰা খাবলৈ যায় হেনো?
অ'
মোৰতো তুমাৰ এতিয়া এইটো তুমি মাৰটো লেকে মাৰা।
এইটোৱেট তোমাৰ লগত আহিছে জানো
সেইতো মোলে হে মাৰিলা।
অ' এতিয়া তুমি যাবা নেকি খাবলে?
অ', অ'।
যোৱা অ' ঠিক আছে বাই।
অ' উ', উ'।
বাহ, বাহ কাটি দিয়া।
বাই, বাই, বাই অ' নহ